মই এনেপাক ওলাই আহিছোঁ হা।
বাকী খবৰ খাতি ভাল?
খব খাতি ভালে ভালে মই এনে এপাক তিনিআলি ফালে ওলাইছো হা
কামত নে?
কামত মানে এই এনেই কিবা এটা খাই যাওঁ বোলো।
অঁ অঁ বাকী কিবা আপুনি কামত সোমাইছে নেকি?
কাম এটা মানে চিকৰি গাৰডটা সোমাইছো আহা। এই বিশাল'ত। দৰ্মহা তোমাৰ হেৰি দি আছে অঁ কিমান বাৰ হেজাৰ।
বাৰ হাজাৰ দি আছে ন এনে গাম চাম আৰু আছিল নেক এনে বাকী?
তাকি তোমাৰ অলপ কাম এটা সোমাবা নেকি?
অঁ মানে মোৰ কাম কেইদমান সোমাব লাগিছে কাম বাকী আছে নেকি?
বা কামত মই পাৰিবা
অঁ ক'ত হোমাব পাৰিম?
তোমাৰ ভিডত সোমাই যোৱা।
ক'ত ক'ত এ তাত নাই। বেলেগত কোৱা।
বেলেগত তোমাৰ এই পতঞ্জলি পতঞ্জলিতে সোমাই যোৱা।
তাত শীত নাই নেকি?
হা
তুমি যাত ক'ত য'ত কৰি আছা তাত চিট নাই নেকি?
তাত' ত চিত আচেবাৰু এটা।
তাতে মোক কিবা মিলাই দিয়া।
অঁ মই চাৰক কৰিব লাগিব হা অ অ
কি হেৰি কি বুলি কয় আমাৰ এইফালে আহিছিলা নেকি তুমি?
মই অকনমান আগতে গৈছিলো।
অ কিবা কামত আহিছিলা নেকি মানে মোৰ ঘৰত মানে মানুহ ক'লে মানে তুমি আহিছিলা বুলি তাকে মই সুধিলো কিয় আহিছিলা?
অ এ এই জেগাটা ফিল্ডলৈ যাব লাগিছিলে।
আপুনি মোক ফোন কৰিছিলে ন মই ফোন মানে ফোনৰ লগত নাছিলো।
আহ
উ দুই আকৌ এইতিয়া তুমি বিজনেছ মই কৰিম কৰিম মই বিজনেছ মানে কৰা মাথা মাৰি আছো মই মানে সৰু লাহে লাহে লাহে লাহে মানে বস্তুবিলাক খুলি আছো মানে অলপ পইচা পাতি গোটাই আছো লাহে লাহে।
অ'।
মই এই কেই কেইদিনতে আৰম্ভ কৰিম আৰু এনেই মই বৰ্তমান এতিয়া। তোৰ উম এই আমাৰ ছেকেণ্ড হেণ্ড ধৰ ছেকেণ্ড বস্তু চস্ত পাই যে। চেকেণ্ড হেণ্ড মাৰ্কেট নিচিনা কিবা এখন খুলিম আৰু।
অ।
খুলোতে খুলি মানে পইচা পাতি গোটাই আছোঁ পইচা কেইটামান মোৰ দৰকাৰো আছিলে। মই কি তোমাক কণ্টেক্ট কৰিলোঁ তোমাৰ তাত হ'ব নেকি পইচা পাতি।
পইচা পাতি কিমান মান লাগিছিলে এনে।
এতিয়া প্ৰথম আপুনি পঁচিশ মান এটা দিব পৰা হ'লে ভাল আছিলে। অ পঁচিশ শ নহয় পঁচিশ হেজাৰ মান। হয় পাৰিব নেকি দিব।
পঁচিশ হাজাৰতো নহব চাগৈ বিশ হাজাৰ মান হ'ব।
বিশ হাজাৰ মান আপুনি এক কাম এটা কৰক মোক বিশ হাজাৰ মানে দিবচোন। তো মানে মোৰ অলপ পইচা খিনি মানে পইচা কেইটা বহুত ইম্পৰ্টেণ্ট আছিলে মোক লাগিছিলে মানে।
অ অ হ'ব দিয়া মই তোমাক কিবা এটা কৰিব মিলাই দিম আৰু।
কিবা মই মিলাই দিবা খালি আৰু মানে মোক মানে ইম্পৰ্টেট বহুত ইম্পৰ্টেণ্ট আৰু। আপুনি মোক এনে কেতিয়া মানে দিব পাৰিব।
এতিয়া মানে তোমাৰ কাইলৈ পৰা কাইলৈতো নহ'ব পৰহিলৈ মানেহে হ'ব গৈ।
পৰহিলে মানে ন।
পৰহি মানে দিলে হ'ব।
হ'ব হ'ব বাৰু আপুনি এটা কাম পৰহিলে আমাৰ ঘৰলৈ আহিবচোন।
অ অ।
মানে বহুত দিন লগ পোৱা নাইতো অকলপ কথা চথা পাতিব কাৰণে আহিবচোন। কি আহিব পাৰিব নে নাই। আহিব পাৰিব নে নাই।
টাইম দিয়া।
অ চব বাকী কি এনে ক'ৰবাত ফুৰিব চুৰিব যোৱা প্লেন নাই নেকি তোমাৰ।
ফুৰিব তোমাৰ যাম বুলি ভাবি আছোঁ মেঘালয় যাম।
আচ্ছা আপোনাৰ মই এনে ব্যৱসায়ৰ কথা ক'লো ব্যৱসায় কৰিলে এনেও লাভ লোকচান আছে চাগে। কিবা ব্যৱসায় কৰিছে নে।
মই তোমাৰ ব্যৱসায় মানে গাহৰি গাহৰি কেইটামান আছিলে আৰু গাহৰি চাৰিটা আছিলে।
অ।
আৰু মুৰ্গী তোমাৰ মুৰ্গী ফাৰ্ম এখন আছে মোৰ লোকেল মুৰ্গী।
অ আচ্ছা লোকেল মুৰ্গী ফাৰ্ম আছিল ন আপুনি কিমান মান উঠালে এনে দু। ত বিজনেচ এতিয়া আপুনাৰ ঠিক ঠাকে চলি আছে নে বিজনেছ।
ঠিকে থাকা মানে গাহৰিটো এতিয়া বন্ধ কৰিলোঁ, গাহৰিটো মুৰ্গীটোৱে চলি আছে।
মুৰ্গী চলি আছে
অ'।
আপোনাৰ মুৰ্গীটো কেনেকুৱা, ঠিকে আছেতো? আচ্ছা আচ্ছা, মানে আপোনাৰ এনে অলপো লাভ থাকে নে?
থাকে ভালে।
মানে ম ভাবছো ময় বিনেছতো কৰো মানে মইও মানে ময়ো, মই ভাবিছোঁ বিজনেচ কৰোঁ মানে আপোনাৰ মই অলপ জ্ঞান ল'ব আছিলে, এই কাৰনে আপোনাক ফোন কৰিলোঁ মানে।
অ' অ'।
এনেও এইটোতো এনে মই পঢ়ি মেলি পঢ়িব পাৰিম নহয় ন। এইটো একোতো প্ৰব্লেম নাই? আচ্ছা আচ্ছা, এইটোতো কি বুলি কয় ৰ এতিয়া ৰ'ব চোন হেৰি মানে, কেছটো হ'ল এনেই পইচা কিমান ইনভেষ্ট কৰিব লাগিব ফাৰ্ষ্ট কৰি-কৰিব কাৰণে?
তুমি ফাৰ্ষ্ট তুমি মুৰ্গী এখন ফাৰ্ম খুলিব হ'লে তোমাৰ টক কা পঞ্চাছ হাজাৰটো লাগিবই। টকা পঞ্চাছ হাজাৰ যাব গাহৰি গাহৰি আনিম বুলি ক'লে তুমি এ-এটা গাহৰিত দিয়া তোমাৰ তিনি হেজাৰ মানকৈ আহিব।
উম, তাতকৈ কমত নাপাম নিকি?
তাতকৈ কমতটো পঁচিশ মানত পাব পাৰা কিন্তু সেইবিলাক বেমাৰী মুৰ্গী আহিব বে-বেমাৰী গাহৰি আহিব পাৰে।
নহয় নাই মানে মোক ব-বেমাৰী নালাগে ভালেই লাগে।
অ', তেনেহলে তিনি হেজাৰ মান আহিব।
তিনি হাজাৰ পৰিবই ন'?
পৰিবই পৰিবই। মানে আজিকালি দাম হ'ল ন' বস্তু। চিনাকী, কমত তোমাৰ এটা আছিলে লগৰ ল'ৰা এটা।
হয়।
তাক সুধিব লাগিব।
অ', মোক মানে কমৰ আপুনি যে মোক এনেকুৱা পঁচিছ, চাৰ্ভিছ মান আনি দিব পৰি তেতিয়া ভাল আছিলে। পঁচিছ, চাৰ্ভিশ মানত পাৰিব নেকি? দিব
পঁচিছ চাৰ্ভিশ ন', পঁচিছ চাৰ্ভিছ মানত পাব পাৰা দেই, মানে মই সুধিব লাগিব।
চিঞৰ পাম তো?
পাই যাবা, পাই যাবা।
মই মানে এবাৰতে হয়তো চাৰি-পাছটা মান লৈ আহিলো হয়।
অ'।
কি আপুনি মোক কিতিয়া চাই দিব কওঁকচোন?
কেতিয়া মানে মা, মই আজি ফোন এটা কৰি চাম ৰখা। অ', ফোন এটা কৰি পেলাই মই সুধি চাম।
চাবা মানে, কৈ এনেই চিনাকিটো কোন ক'ত আছে আপোনাৰ চিনাকিটো?
চিনাকি মানে তোমাৰ, হেৰি এইফালে এইফালে বিন্দুগুৰি ফালে।
অ', বিন্দুগুৰি ফালে ন' আচ্ছা আচ্ছা, মানে আপোনাৰ মোক আপুনি মানুহটোৰ নম্বৰ দিব পাৰিব নিকি মোক?
মানুহটোৰ নম্বৰটো মই দিম দিয়া।
আৰু এটা কাম কৰিব হোৱাটছেপত দি দিব মানুহজৰ নম্বৰটো লো, মানে আপুনি পতাত কে মই পাতি চালে বেছি ভাল আছিলে কাৰণ মানে বস্তুটো মই ল'মটো। দামটো তো আপুনি কৰি দিব, বাকী কথাবিলাক মই পাতি ল'ম।
অ', এনে কেনেকুৱা গাহৰি লাগে কি কথা, মানে দুটা ভেৰাইটিছৰ আছে গাহৰি।
অঁ আচ্ছা। তোৰ ত তা'ত কোনটো এতিয়া কোনটো কি' কি' মই নাজানো যে?
বগাটো তোমাৰ ধৰ বগাটো তোমাৰ মাহে বছেৰেক'ত দুবাৰ পোৱালি দিয়ে।
হয়, আৰু ইটো আৰু আৰু
আৰু কলাটো আছে কলাটো বছৰেক'ত এবাৰ দিয়ে।
আচ্ছা আচ্ছা। মানে আপোনাৰ লাভ কোনটো বেছি আছে?
তোমাৰ বগাটোত বেছি আছে।
বগাটো বেছি আছে লাভ ন'। এনেই বগাটো মানে আপুনিটো এনেই ডাঙৰ কৰি পাইছে চাগে ডাঙৰ।
ডাঙৰ চাঙৰ হোৱাৰ পিছত পোৱালি ছোৱালী হোৱা লৈকে হোৱাই কৰাই বিক্ৰি কৰিছো।
আচ্ছা আচ্ছা। আপুনি কিমান পালে পইচা কিমান পাইছে?
এটাত তোমাৰ মই ত্ৰিশ হাজাৰ মান পালো।
ত্ৰিশ হাজাৰ মান ন'। ঠিকেই আপোনাৰ বিজনেছখন ধুনিয়া চলি আছে এতিয়া ন'।
যাওঁ।
মানে আপুনি এটা কাম কৰিব মোক পইচা কেইটামান দিব পাৰে কিন্তু আপুনি বেছিকেল আছে যে আপোনাৰ তাত।
বেছিকে নহব বিশ হাজাৰ মানে মানে মই গা দানা দানা চানা লৈ আহিলো ন। তাত মানে পইচাটো কমাই গল পছ
আচ্ছা আচ্ছা, হয় হয় মানে আপুনি মোক আপুনি পাৰে মোক কেইটাত পঁত্ৰিচ মান দিব পৰা হলে ভাল আছিলে পঁত্ৰিশ মান এটা।
পঁয়ত্ৰিছ? অ। অ চাবহে লাগে ঐ, পইচা মানে ম পইচা মানে মই এনেকুৱা পইচা মানে মই মানুহক মানে এনেকুৱা মোৰ তাত থৈ নিদিও মানে, মা
অ আপুনি মোৰ লে আপোনাক মই কিবা এটা মানে আপোনাৰ ইণ্টাৰেষ্টত ল আপোনাৰ পৰা, আপুনি মোক ইণ্টাৰেষ্টত দিব পাৰিব?
ইণ্টাৰেট কি কিমান মান দিবা?
আপুনি কওক আপোনাক কিমান লাগিব?
তিনি টকাকৈ লৱেই অ
মোৰ পৰা মোৰ পৰা কিব এটা মিলাই লক আৰু কিবা এটা।
দু টকা মানকৈ লব পাৰিম আও তোমাৰ পৰা।
দুটকাকে ন? এনেই মই এনেই মই আপুনি পাম বুলি শ্বেয়াৰটো কেতিয়া ভাবিম?
হা?
চিয়ৰটো কেতিয়া দিব মোক, মোৰ চিয়ৰটো?
চিয়ৰলী তোমাক মই প কাইলৈ কাইলৈ নাইবা পৰিলৈ দি দিম হ'ব?
অ মানে মোৰ ইমাৰ্জেঞ্চি মানে লাগিছিলি কিণে আপোনাক মই ইমান হেৰি কৰি আছো।
মানে মোৰ তাত এতিয়া বিশ হাজাৰ মান আছে আৰু তোমাক এতিয়া পঁত্ৰিছ হাজাৰ টকা লাগে আৰু দহ হাজাৰ টকা এ মই এতিয়া মানে বেলেগৰ পৰা অ সুধিব লাগিব।
নাই নাই আৰু দহ হাজাৰ পোন্ধৰ হাজাৰ লাগিব।
অ।
আপুনি মোক পঁইত্ৰিছ মানত ত্ৰিশটা মানে দিব আৰু মোক মানে ইমাৰ্জেঞ্চি লাগেই।
আহ আহ হব। টাইম টাইম দিয়া।
মোৰ মানে একে ইমাৰ্জেঞ্চি আৰু মানে ঘৰৰ অলপ
কাইলৈ কাইলৈ মানে তোমাৰ কাইলৈ মানে কৈ দিম আৰু দিয়া।
এ মোৰ মানে একে ইমাৰ্জঞ্চি ঘৰ প্ৰব্লেম এটা হৈ আছে, প্ৰবলেম মোৰ চল্ভ কৰিব লাগে যে।
আহ।
আপোনাৰ পাই লওঁ নেকি? এতি আপুনি যদি মোক এইটো সহায় কৰে আও, মানে আপোনাক মই ভাবিম আৰু আপুনি বহুত সহায় কৰিলে বুলি।
অ হ'ব হ'ব।
বাকী তো আপুনি ঘৰ কিমানটাই বাব ঘৰ কিমান বজাব আপুনি ঘৰলে?
মই ঘৰলৈ তোমাৰ এতিয়া কেইটা বাজিছে সাতটা চাৰে সাতটা বাজিছে। তে ম মই আন্তটা মানত যাম আৰু।
আচ্ছ। আপুনি মোক এটা কাম ঘৰলে আপুনি মোক মানুহটোৰ নাম্বাৰটো হোৱাটছআ কৰি দিবোন, মানে মই আজি কালি বেছি জলিয়ে শুই যাওঁ। অ আপুনি মোক এটা কাম কৰিব জল্দি নম্বৰ দি দিব মোক মানুহটোৰ। এটা কাম কৰে নহলে ফাৰ্ষ্ট আপুনি এটা। ফোন কৰি সুধিব মানুতটো ঘৰত আপুনি এটা ফোন কৰি সুধিবচোন মানুহটো ঘৰত আছে নে নাই বা এতিয়া? মানে মই মই নম্বৰত ফোন কৰিম নম্বৰ ঘৰত নপ'বও পাৰে। আপুনি।
অ ঠিক আছে ঠিক আছে।
বাকী আপুনি কিবা টাউনত কিবা কামত গৈচিলে নে এনেই গলে?
অঁ ঠিক আছে হ'ব বোলো।
হয় আপুনি যে কামত গ'লে এনে গ'লে। আপুনি কিবা কামত গৈছিলে এনেই গৈছে টা টাউনলে।
মই তোমাৰ কামৰ কাম এটাতে আহিছোঁ।
এই এইটো আপুনি হেৰি আপুনি এনে, কিবা হেৰি কৰে নেকি মানে টো এনে চেকেণ্ড হেণ্ড ডিলাৰ চিলাৰ। চিনাকি আছে নেকি আপোনাৰ।
চিনাকি তেনেকুৱা এটা আছে বাৰু এটা।
মানে মোক এখন ইষ্টলমেণ্টত ইস্কুটি এখন লাগিছিল। আপুনি ইস্কুটি মোক। এ কিমান আপুনি মোক ত্ৰিশ পঁয়ত্ৰিশ মানৰ ভিতৰত লৈ দিব পাৰিব নেকি ইস্কুটি এখন।
ত্ৰিশ পঁত্ৰিশ তোমাৰ ইমান ভাল ইস্কুটি নাহিবতো।
মানে আপোনাৰো চল্লিশ পঞ্চল্লিশ মানত।
চল্লিশ পঞ্চল্লিশত আহিব পাৰে অ।
তাৰপিছ এনে কি এনে কি পাম এনডপ এনডপ পাই যাম ন। আৰু কি কি পাম এনে এনে চল্লিশত।
চল্লিশত তোমাৰ জুপিটাৰ পাবা।
হয় আৰু এনেই কি কি বাইক চাইক কিবা পাম নেকি।
তোমাৰ চল্লিশত নাহিবা পঞ্চাশ মানত আহিব।
‍ পঞ্চাছ মানত ন।
অ হা। তুমি। পঞ্চাছ মানত তুমি ভাল হেৰি পাই যাবা। এডভেঞ্চাৰ চেটভেঞ্চাৰ।
মোক নহয় মোৰ এনেকা নৰ্মেল লাগিছিল, এনেকুৱা ধৰ এম পি চেম পি ধৰ স্প্লেণ্ডাৰ এনেকুৱা লাগিছিল মোক।
স্পিলেণ্ডাৰ আহি যাব লাগে।
হা হা।
অ আহি যাব লাগে বোলো।
আপুনি মোক মানে ফিক্সটো কেতিয়া জনাও কওক আপুনি পাব নাই গাড়ীখন।
গাড়ীখন তোমাৰ মই তোমাক সুধিবই লাগিব। মই এতিয়া বহুত দিন তাছলৈ যোৱা নাই।
হ'য়।
হোৱা টো।
আপুনি মোক আপুনি মোক আপুনি মানে আজি ঘৰত। এতিয়া ঘৰ আহিব ঘৰ‌ আহি ৰেষ্ট টেষ্ট কৰিব ৰেষ্ট টেষ্ট কৰি একদম। আপুনি ফোন এটা কৰি সুধিব যে এনে ক'ব, মোৰ লগৰ এটাক তাক মানে বাইক এখন লাগিছিল। মানে মই অকল কামৰ কাৰণে। আপুনি মানে চিনি পাই দিয়ক অকণমান আপুনি মানে চিনি পায়, ত অকমান মানে কমতে মিলাই দিব আৰু আপোনাৰ লগৰ নিচিনা তাৰ লগৰ নিচিনা দিয়কচোন মই। কিবা এটা কৰি মিলাই দিব কিবা এটা কৰি মানে মোক, কাইলে মানে আপুনি মোক ফিক্সটো জনাব খালি দে।
অ', ঠিক আছে, ঠিক আছে।
ঠিক আছে, হ'ব দিয়ক।
অ', অ', হ'ব।